হেল্ল'।
হেল্ল'?
হেল্ল'?
শুনি আছা মাততো।
আহ শুনি আছোঁ মাত্ৰ।
আগৰ ফোনটো গে ৰাতি দিছে আৰু।
মই কত তাত লৈলা এপৰ গ্লিজাৰ।
হব বাৰে দে। আৰু মোৰ সেইটো দি মানে ফনে যোৱা নাই, কিবা হৈ আছে।
এপটল বা গ্লেজাৰ আছে।
জিম গৈছিলি আজি, কি মাৰিলি আজি?
আজি লেগ, বাইছেপ, ট্ৰাইছেপ।
কি কয় ইমান হেভি হেভি এক্সাৰচাইজ একদিনতে।
অ'। হেভি এ মাৰো মই।
হয় নেকি মানুহ আহিছ
অ', অ', মানুহ আহিছিল।
ভিৰ হয় নে কি ৰাতিপুৱা?
অ', ৰাতিপুৱা ভিৰ নহয়।
এঘাৰটা মানতো খালী থাকে চাগে।
অ', এঘাৰটা বজাত খালী থাকে।
উম, বাকী যে আগষ্টৰ লগত কিবা এটা হোৱাৰ কথা আছিল কি হ'ল?
অ আগষ্ট আহিলে গম পাবি সেইটো।
নাই দুই বছৰ মানৰ পৰা শুনি আছিলো। কিবা এটা হব বুলি। দুই বছৰৰ পৰা ৱেট কৰি আছিলোঁ নহলেহেচোন।
এইকাৰণে তিনি নম্বৰ বছৰত কমপ্লিট হৈ যাব।
হয় নেকি?
হয়।
আশা কৰিছো আৰু তিন নম্বৰ বছৰত যাতে কিবা এখন খাব পাৰা আৰু ছাগলী মাংস এদিন বাকী তোৰ মতে কি আজিকালি প্ৰেম বেছি ইম্পৰটেন্ট ন কেৰিয়াৰ?
অ', অ', মোৰ মতে মোৰ মতে
উম, তোৰ মতে? প্ৰেম ন কেৰিয়াৰ?
উম, মোৰ মতে কেৰিয়াৰটো মই বেছি ভাবো আৰু।
হয় নেকি।
অ'।
আচ্ছা, প্ৰেম মানে নকৰা আৰু জীৱনৰত।
প্ৰেমটো বাৰু হৈ যাব।
আগে মানে কেৰিয়াৰ বনাই লবা হছ ন।
অ অ।
এনে কেৰিয়াৰ হলেহে মানে আপি আহিব আৰু সেইটো ভাবাতে।
মে প্ৰথম কেৰিয়াৰটো কৰি ল'ব লাগে আৰু নিজৰ ভৱিষ্যতো সুৰক্ষ। শিক্ষিত নহাক লগে প্ৰেমৰ সম্পৰ্ক ৰখাটো বহুত কঠিন হৈ পৰে আৰু।
উম ম বাৰু মানুহ সেইটো কিন্তু হেৰি এটা ভাল লগ হ'লহে কেৰিয়াৰৰ মানে উৎসাহ দিয়ে আৰু। আৰু তোৰ ধৰ প্ৰেমে মানে আত্মবিশ্বাস কৰি তোলে না। সম্পৰ্ক এটা।
অ'।
তই কি ভাবা হেইটোৰ ওপৰত?
চা যদি মানে। টিয়া আৰ্থিক অৱস্থা ভাল নহয়, তেতিয়া মানে তেনে সম্পৰ্কত মানে বহু সমস্যাৰ সৃষ্টি। য়ে কাৰণ বাস্তৱ জীৱনত মানে টকাৰ প্ৰয়োজনতো মানে বহুত না। সেই প্ৰয়োজনতোক মানে আমি অস্বীকাৰ কৰিব নোৱাৰি আৰু সেইকাৰণে অলপ আৰ্থিক অৱস্থাটো। ভাল হ ভাল হ'বা লাগে আৰু সম্পৰ্ক এটাত থাকলে আৰু।
সেইটো হয় বাৰু দেচোন, টকা পইচা লাগে, কিন্তু হেৰি টকা পইচ চায় আচল সুখ দিব পাৰে জানো। কিন্ত বহু সফল মানুহে আজি এইবোৰ বস্তু অনুভৱ কৰে গম পোৱা নে।
সেইটো সঁচা কথা কিন্তু কেৰিয়াৰ এটা থাকলে মানে নিজৰ সিদ্ধান্ত নিজে ল'ব পাৰি আৰু। আৰু পৰিয়ালৰ দায়িত্ব এটাও ল'ব পাৰো আৰু সেই। লোৱাৰ পিছত দায়িত্বটো ভালকে পালন কৰি লৈ যোৱা পৰা, তেতিয়া। পৰিয়ালৰ ওপৰত অলপ কম প্ৰেছাৰ থাকে আৰু। এনে কেৰিয়াৰটো মানে আগতে বনাই ল'ব লাগে আৰু তাৰপিছত আৰু। প্ৰেমক স্থান দিব লাগে।
উম, মোৰ মতে কিন্তু হেৰি তোৰ। লগত কোনোবা এটা থাকিলি মানে সুখ দুখ দুইটাতে একেলগে আগবাঢ়িব পাৰি মানে। আগে যদি প্লেন কৰি লও। গম পাইছা, মই সেইটোৱে ভাবো। সুখ দুখৰ সাথী।
অ' তোক মই এটা কথা কওঁ হা।
ক তই, তইটো ক'ব লাগবো। আৰু কোননো আছে।
তোক ধৰ মানে। ফৰেইন কাণ্ট্ৰিত আৰু মানে বিদেশত এটা চাকৰিৰ সুযোগ দিছে আৰু
অহঁ
আৰু তাই কিন্তু তাতে যাবৰ কাৰণে তই নিজৰ প্ৰিয়জনক এৰি যাব লাগিব আৰু।
অ'হ
মানে ধৰ তই বিদেশত চাকৰি এটা পাইচা, কিন্তু তই নিজৰ প্ৰিয়জনক এৰি যাব লাগব। তেতিয়া মানে তই কি সিদ্ধান্ত ল'বি আৰু, প্ৰিয়জনক এৰি যাবি। না চাকৰিটো নকৰা, সেইটো কি সিদ্ধান্ত লবি।
চা, মইতো ডাইৰেক্ অকলে সিদ্ধান্ত ল'বা নোৱাৰো, আমাক মানে দুইটাৰ কা নে তাই মোক সুধিব ময়ো তাইক সুধিম, এনেকে দুইটাৰে আলোচ চনাৰ মাজত মানে যিটো ভাল হয় আৰু তাই যদি বুজে আৰু তেতিয়া মানে মই এইটোৱে বাচি ল'ম আৰু যামে এই চাকৰিৰ কাৰণে বাহিৰত।
উম, মানে তাৰ ভাবা মানে প্ৰেমে অপেক্ষা কৰিব পাৰি আৰু।
মানে যদি প্ৰেমটো সঁচা হয় আৰু- আৰু যদি সেইটোত মানে বিশ্বাস থাকে তেতিয়া কিন্তু এইবোৰ লং ডিচষ্টেন্ঞ্চে আমাক একো ভাংবা নোৱাৰে। আমাৰ প্ৰেমটো।
মানে আজিকালি আৰু বহুতে কয় না প্ৰথমে মানে নিজৰ লক্ষ্যটো পূৰণ কৰি ল'ব লাগে, মানে নিজে নিজৰ ভৰিত থিয় হ'বা লাগে বা নিজৰ মানে যি ভাল লাগে সেইটো কৰবা লাগে। তাৰপিছতহে মানে সম্পৰ্কৰ কথা ভাৱ ব লাগে আৰু।
অঁ' অঁ'আৰু কিছুমানে যি কয়, মানে সময় থাকোতে নিজৰ ভাল পোৱা মান নুহ জনক ত'ৰ সেই মূল্য দিবা লাগে, সময় দিবা লাগে, সেইটো আৰু ঘূৰি নাহে না সময়, আৰু সুযোগ মখা
সেইটো হয়, সময় থাকোতে মানে মূল্য দিব লাগে, কিন্তু মোৰ মতে জীৱনত কেৰিয়াৰ মেইন আৰু কাৰণ কেৰিয়াৰটো মানে শক্তিশালী হ'লে জীৱনত মানে বেলেগ দিশ বিলাক, দিশ বিলাকো মানে আমি অধিক স্থিৰ কৰিব পাৰিম! আৰু
আচ্ছা মোৰমতে কিন্ত প্ৰেম হয় মেইন আৰু ঘৰখনৰ উষ্ণতা
উম
ঘৰত থাকিলে যদি আপন মানুহ নাথখে তে আৰু জীৱনত খালি খালি লাগে নথ জীৱনটো
অঁ সেইটো কিন্তু কেৰিয়াৰে মানুহ এটা শব্দ ফল কৰি তোলে ন।
আৰু যে প্ৰেমে মানুহ সুখী কৰে।
তেন্তে তাৰ তোৰ কাৰণে কি সফলতাটো বেছি গুৰুত্বপূৰ্ণ মান একো। সুখ তো বেছি গুৰুত্বপূৰ্ণ ভাল হয়।
মানে এইটোয়টো মেইন কুৱেশন। ন য'ত মই ভচি আছো যত লাগি আছে। সফলতা হব পাৰে আৰু। সুখ এই দুয়টাই মানে ইম্পৰ্টেন্টে হয় মানুহৰ জীৱনত।
হয় দে
হয়।
এইটো প্ৰব্লেমতে ফাঁচি আছা নেকি।
অঁ এইটোতে ফচি আছো।
তই কেৰিয়াৰ বনাই লৈছা। আৰু!
নাই কিন্তু আৰু!
কি বনাইছে কেৰিয়াৰত কি হৈছে তই
হাঁ হাঁ এৰিয়াৰত
অঁ কেৰিয়াৰ কি বিছাৰ ত
এ মই কতোচোন আৰু মই প্ৰেম আৰু কেৰিয়াৰ দুটাই ইম্পৰ্টেণ্ট বুলি ভাবো এইা প। প্ৰশ্ন কিয় কৰাটো হয় আৰু এটা চিলেবাচ
ন কচোন কেৰিয়াৰ কি কৰিবা খোজা?
কেৰিয়াৰত মইতো কৈছো না মই যদি পইচা থাকে বিজনেচ কৰিব খুজো কাৰণ আজিকালি বিজনেছত বহুত লাভ আছে আৰু এতিয়া উপায় নাইদেচোন আমাৰ নিচিনা চৰকাৰী চাকৰি পালে যাব লাগব আৰু
উ কিন্তু মোৰ মতে আৰু মোৰ সিদ্ধান্ত প কেৰিয়াৰ গঢ়ি লম পিছতহে প্ৰেম কিন্তু প্ৰেমক অৱহেলা নকৰো আৰু সেইটো কথা
উম তই যদি ধৰ কেৰিয়াৰ বনি থাকোতে কোনোবাই প্ৰেম কৰাৰ কাৰণে শেই গতি কি কৰিবি তেতি তই লবিনা পিটুক না নল,
নাই নাই ফাৰ্ষ্ট মই আগতে কেৰিয়াৰ তো বনাই লও তাৰ পিছাতে,
ফাৰ্ষ্ট কেৰিয়াৰ না?
অ
তাৰ পিছত মানে তই লাপছ
আহ হ মানে সেই আৰু এই এই বস্তুটোৰ ওপৰত মানে এটা মানে সিংকদচ নাই মানে কাৰণ কিছুমানৰ বাবে মানে কেৰিয়াৰটো প্ৰথম কাৰণ মানে ধৰ কেৰিয়াৰটো হ'লে মানে পইচা চইচা আহিব ন আৰ্থিক সুৰক্ষা দ বা নিজ নিজৰ ওপৰতে নিৰ্ভৰ হব পাৰিব আৰু কিছুমানৰ কাৰণে প্ৰেমটো‌ প্ৰথম। আমাৰো কাৰণে কিছুমানক মানসিক শান্তি দিয়ে বা জীৱনৰ অৰ্থতটো বৃদ্ধি কৰে আৰু
মানে কেনেকুৱা চিনটো আৰু
অ অ।
তাৰ কাৰণে প্ৰেম মেন।
তই হয় দেচোন।
মইয়ো কিছু ক্ষেত্ৰত ধ দিছো, নাই বুলি কোৱা নাই। আমাৰ এতিয়া টিউচন হ'ব ৰ, টিউচন চাৰ আহিছে।
এতিয়া?
অহ আজি শনিবাৰ ন আছে আজি
অ তই এতিয়া চাবি মানে?
নাই নাই টিউচন কৰাব। কি চাম আৰু
দে বাকী ক খবৰ চবৰ ভাল?
খবৰ ভাল। ৰ মোৰ মস্ত ক্ৰিকেট খেলব ইচ্ছা যাইছে। আজিকালি চুলি খোপা আৰু নোলায় না, খেলা ধূলাৰ কাৰণে মোবাইল পায়। আগৰ নিচিনা নাইয়ে একো। আগতে আমি, আজিকালি ছোৱালী ৰ'দত ওলাবই নোৱাৰে, আগতে আমি ৰ'দ ৰ'দ দি থাকিলে দেখা নাই। সেই দিনতে ক্ৰিকেট খেল ব যা ৰ'দ চদ খাতিৰে নকৰো। তই নাই নচলি না?
অ আমি সেনেকুৱা। আমাৰ এতিয়া অলপ জাগা আছিলে অলপ জাগাতে আমি বহুত খেলিছিলো।
তে মানে সৰুৰ পৰা সেইখি জেগাত খেলিয়ে ডাঙৰ হৈছা।
উম উম।
আমাৰ আৰু এনে চবেই পইচা মিলাই বল কিনো তাৰপিছত বলটো যেতিয়া, দল অ তাৰপিছত বলটো তোৰ হেৰি নালাত পৰে, সেনকে উঠা তাৰপিছত বালি দি চাফা কৰো কিবা কিবি কৰো
অহ।
উম। চফা তাফা কৰি খেলো, পিছত হেৰালি আকৌ বহুত কেইিনি খেলবা নাাপাওঁ এ বল কিনো এবাৰ ত তোৰ ফুটবল বিলাইছিলে‌ না ৰিলায়ন্স কম দামত।
অ।
এই ফুটবল কিনছিলো একবাৰেই ৰিলায়েন্সত, তাৰপছত খেলিলো এইবিলাক ফাটি যায়। আকৌ লগত লহা বহু দিন মোৰ ফুটবলত নেখেলো সেনেকেই। মি এটা মন্দিৰ এটা আছিল গ্ৰাউণ্ডত খেলছিলো আমি।
উম উম।
এনকে খেলি ডাঙাৰ হলো তাৰে দেচোন গ্লাছ ত্লাছ ভাঙি যায় সৰু জাগা না এই কৰোতে কৰোতে, মন্দিৰটোত
আমিও আমাৰ ইয়াতে মন্দিৰ এটা আছে পালি মন্দিৰ আমি তাৰে ফিল্ডতে খেলছিলো আৰু।
অ।
সেনেকাই ভাল লাগে আৰু।
হয়।
ক্ৰিকেট ফুটবল এনেকা চব খেলছিলো।
মই কিন্তু ফুটবলতকে বেছি ক্ৰিকেটো হে ভাল পাওঁ আৰু।
অ ক্ৰিকেট আমিও ক্ৰিকেটে খেলিছিলো বেছি।
ফুটবল খেলোতে আগতে এ বৰষুণ দিলে শ্লিপ হৈ যায় না, পৰি কিনে কম চাল গৈছে। মোৰ ভৰিয়ে- আৰু তোৰ চাইকেল চলাওঁতে কম চাল গৈছি ভৰিৰ সৰুতে।
অ।
চাইকেল তাইকেল চলা নে নাই?
অ চলাও চলাও।
উম উম আগতেতো আমাৰ কাৰণে চাইকেল খানে বাইক আছিল আৰু সৰুতে
অহ
কি কবি আৰু আজি কালি ল 'ৰা ছোৱালীক কৰোঁতে মোবাইল দিব স্কুটি বাইক দি দে মেট্ৰিক পাছ নকৰোতে